আহ শুনিছানে
ত
কি কৰি আছা
এ আছো খাই বৈ আজৰি হৈছো
অ ময় আজৰি হৈ বহিছো আৰু বোলো ফোন এটা কৰো তোৰলে
আহ
অ ৰসুন তহতো ফুৰিব গৈছিলি এইফালে মানে উজনি চাইডে ক'ত ক'ত গৈছিলি উম তেজপুৰ তেজপুৰ হৈছিল তেজ ছিলি ন অ
ঘূৰিলোঁ আমাৰ এই আমাৰ এইফালে মানে গৈছিলে। অঁ খুুৰীহঁত গৈছিলে তেনেকে গলো ভাল লাগিলে নেচাৰেল বিউটি চপ।
অঁ
মানে চব প্ৰাকৃতিক আৰু অ
উম উম মই মই বছ ছিলো এতিয়া বহুত বছ বহুত দিন হ'ল যোৱা আগতে গৈছিলো এ এতিয়া চাগে বহুত সলনি হ'ল ন?
এতিয়া বহুত সলনি হল বহুত ধুনীয়া কৰিলে। অ অগ্নিগ চালো আকৌ চিত্ৰলেখা পাৰ্ক চালো আহ ভৈৰৱ মন্দিৰত সোমালো ভাল লাগিলে ধুনীয়া ধুনীয়াকে মানে এতিয়া বনাই দিছে তাত বহিব পাৰা খেলিব পাৰা খেলিব পাৰা। ল'ৰা ছোৱালীয়ে খেলিব পাৰা
ইম!
মানে ধুনীয়া কৰি দিছে সুবিধাজনক কৰি দিছে আৰু!
অ বহুত দিনৰ মূৰত এনেকে ওলাই গলে ভাল লাগে।
অ ভাল লাগে এইফালে চাব লগা বহুত আছেতো উজনি ফালে উজনিৰ ফালে গ'লে বহুত আছে চাবলগা।
বহুত আছে অ অ মই ডিব্ৰুগড় এনেকে গৈছিলো এবাৰ! তাপিছত যাওঁতে ইয়া তাত টো ডিব্ৰুগড় হে জগন্নাথ মন্দিৰৰ ভাগ আছে আছে নহয় ভাল লাগে অ উম উম আছে আছে ধুনীয়া যাব তাত। মানে গৈ অ যাবিচোন মানে গ'লে কি হয় তাত তই মানে যদি আমি মানে ৰাতি যাওঁ ন ধুনীয়াকে ৰাতিপুৱা মানে পালি গৈ। পাই তাত গা পা ধোৱা ব্যৱস্থা আছে ধুনীয়াকে বনাই কৰি খাব পৰা ব্যৱস্থা আছে! টো লে গ'লে হ'ল। হ'ল আৰু। ধুনীয়াকে গা পা ধুব পাৰিবি
অ সুবিধা বিলাক হলে ভাল হয় নে দূৰৰ দূৰৰ পৰা যোৱাবিলাকে ধুনীয়াকে থাকি, খাই, বৈ চাই আহিব পাৰে। ঘূৰি আহিব পাৰে।
অ।
সা সুবিধা বিলাক
ভাল ভাল অ দিছে মানে যেনেকে দূৰৰ দূৰৰ অহ মানুহ যায় নহয়! তাত গৈ ধুনিয়াকে থাকিব বা গা পা ধুই চব পৰিষ্কাৰ হ'ব পাৰি একো অসুবিধা নাই দেই! এনেইতো কিছুমান ঠাইত তেনেকুৱা সুবিধা নাথাকে ন গা পা ধোৱা হওঁক। ধুনীয়াকে মানুহ খিনি বহি পেলাই, কিবা এটা বনাই খাবলে,
অহ, 'শিৱসাগৰ, শিৱসাগৰৰ ফালে গ'লেও এ, ' তাতটো বহুত তাত বহুত ঠাই, শিৱসাগ, সাগৰত,
অহ, 'এইবোৰ, ৰংঘৰ, কাৰেংঘৰ। উম, '
জয়সাগৰ, পুখুৰী, জয়দৌল, শিৱদৌল। কিমান আছে আমাৰ ন? আৰু ঐতিহাসিক, পৰম্পৰাগত ঠাই বিল,
বহুত ভাল, সেইবোৰ চাবল, - নাই আৰু ল'ৰা ছোৱালীকো দেখাব লাগে দেচোন। সৰু-সৰু, উম', সৰু-সৰু ল'ৰা ছোৱালীক এতিয়া সেইবোৰ দেখালেহে,
মানে কিমান বছৰ-বছৰ হয় পাৰ হ'ল, এতিয়াও কিমান ধুনীয়া হৈ আছে।
কোৱে নাচ,
অ', এই আগৰ অ- পুৰণা পদ্ধতিৰে বনাইছে, হাঁহৰ কণী, বৰা চাউল, মাতিমাহ দি অ',
তাকে।
চাব যাব লাগে, ল'ৰা ছোৱালীক দেখুৱাব লাগে এইবোৰ। ঘুৰিব লাগে, ফুৰিব লাগে বাহ বাহিৰৰ মানুহ বিলাকো আহে আজিকালি, আৰু থকা- খোৱাৰ সুবিধা যে চবতে,
কৰিদিছে অ, '
গৈ, থাক, কি খায়-বয় ধুনীয়াক, তে আহিব পাৰে। এতিয়া আকৌ, বৰদোৱা খনো ইমান ধুনীয়া কৰিলে।
অ, 'এতিয়া যে বৰদোৱা একে চা, চাব লগ দিয়াদেই, নতুন এদ প্ৰজেক্টৰ কামটো প্ৰজেক্ট, তোৰ কাম,
ইমান উন্নত আৰু ইমান ধুনীয়া। কৰিলে, আধুনিক,
ধুনীয়া-ধুনীয়া এতিয়া চব, চব কি ধুনিয়া অ, এয়া যে বাদ্যযন্ত্ৰ এইবোৰ বজোৱা, খোল, তাল তাৰ হেৰি লৈ লৈ বনাইছে, উম, '
অসমীয়া জাতিৰ,
উম। তাকে, শোল, তালত কেনকে, কেনেকুৱা ধুনীয়াকে অ, আকৃতিটো সেইটো দিছে। কিন্তু ঘৰ এটা-এটা।
অ আৰ্হিটোহে সেইটো মানে ফুলৰ আৰ্হিত এটা ঘৰ বনাইছো
আকৌ আমাৰ আকৌ আমাৰ গোসাঁইৰ এই সিংহাসন যে নামমৰ মণ কোটাত থাকে তাৰ সেই ত সেইটো আৰ্হি তেত এটা ঘৰ বনাইছে। এই ঘৰবোৰ কিন্তু এতিয়া চাগে ক, সম্পূৰ্ণ হোৱা নাই, মানে সোমাব দিয়া নাই নহয়।
বনাইছে এটা হ'ল তাতে মানে নাম হ'ব নাম প্ৰসংগ হ'ব।
এতিয়া ভিতৰত সোমাবলৈ দিয়া হোৱা নাই ন'
এতিয়া হেৰি কৰা নাই আৰম্ভ কৰা নাই, ভিতৰত সোমাব দিয়া নাই। বাহিৰতো অ', বাহিৰতটো চাব পাৰে আৰু যে ইমান ধুনীয়া ইমান মানে ফুল ৰুইছে। ইমা ইমান ধুনীয়া বাতৰ পৰা দেখিবলৈ ইমান ধুনীয়া বহুত মানুহ গৈছে। ফুল ফুল যে দেখিলে মানে মন মানে একদম মন প্ৰাণ ভৰি যায় ইমান ধুনীয়া, ধুনীয়া ফুল ৰং বিৰঙৰ। অচ্ছা।
অ', আমিও গৈছিলোঁ মাজতে আমি জোৱাই শিৱৰাত্ৰিৰ দিনা গলোঁ গোটেই আমি বাই ভনী খিনি লগ হয়। ভাল লাগিলে গৈ তাকে আকৌ এদিন অ', ফাকুৱাত যে এ অ', ব গৈ খুব ভাল লাগে।
ফাকোৱাত বহুত ডাঙৰ মেলা হয়। বহুত মানুহ বহুত মানুহ লাখ লাখ। মানুহ হয়
ঘৰত বাকৰিত যে ইমান ধুনীয়া লাগে, বাহিৰৰ পৰাও বহুত, অ, বাহিৰৰ পৰাও বহুত মানুহ আহে। পৰ্যটক বিলাকো চাবলে আহে যে, চবেই তাত বিহু মাৰে, বহুত
ধুনীয়া আমাৰ, একদম চহকী।
চহক
উৎসৱ পাৰ্বনত পৰম্পৰাগত, সকলো ফালৰ পৰা চহকী আমাৰ অসম। খন। অসমীয়া
উম তাকে, চাব লাগে। মই মানে এইয়া, তেজপুৰত যোৱা দিন হ'ল, বহুত উ বছৰ, মানে কেইবা বছ ছৰো হ'ল দিয়া যোৱা, আকৌ এতিয়া যাম বুলি ভাবি আছোঁ। কেতিয়া, অ' নাও চলোৱা হেইটো যে, উম সেইটো এটা এক্সট্ৰা টিকেট এটা লয় নেকি এনে অ নাও চলোৱাটোত উ গেটতটো কাটিব লাগে কিন্তু নাওটোত আকৌ মানে বেলেগকে এটা টিকেট লব লাগে উ
ল'ব লাগিবই কাৰণ সেইটোও চলিব লাগিব। সেইখনো কেনেকে বনাই আনিছে ভাল কৰিব লাগিব বেয়া হলে তাক যোনে তদাৰক কৰি আছে তদাৰক কৰি থ
লাগিব লাগিব অ ন তাত এতিয়া এখন পাৰ্কত এতিয়া চাব গলে কিমান মানুহ কিমান কৰ্মচাৰী ন তাত মানে কাম কাম কৰি আছে তেওঁলোককতো কিবা এটা এটা দিব লাগিব উম।
কাৰণ এনেই তেওঁলোকেতো এনেই কাম কৰি থাকিবহি নোৱাৰে তেওঁলোকৰ ঘৰখন কেনেকে চলাব তাত সেইকাৰণে আচলতে দিব লাগে।
কে এইটো এটা কাম ন চোৱা চিতা কৰাটো এটা কাম নহয় জানো অ চোৱা চিতা কৰিব চলিছে অ তাকে অ ভাবিছো যাব লাগ মই ঢলা শদিয়া সেইটো চাইডটো চোৱা হোৱা নাই চাব ময়ো নাই চাব লাগিব ইমান যে ডাং ডাঙৰ ন দলং ইমান দীঘল দলং সেই দলং মানে এছিয়াৰ ভিত ৰতে নেকি ন
অ ভাৰতৰ ভিতৰত নে এছিয়াৰ ভিতৰতে দীঘল দলং যে
উম উম তাকে মই সেইটো অ তাকে চাম গে বুলি মানে ভাবো আকৌ সময় সুবিধা মিলা নাই কিন্তু যাব লাগিব।
যাব লাগে আমি এইবিলাক চাবগৈ লাগে। আমাৰ বিশ্ব বৰেণ্য আমাৰ ভূপেন হাজৰিকাৰ নামে দি নামাকৰণ কৰিছে।
এ যোৱা নাই নহয় ন? মই তাকে গলে যাম দে একেলগে নহলে লগ হয়। যাম দে অ তেনেকে উজনিৰ ফালে, তেনেকে আমি যদি এনেকে ৰাতি নাই নাইটচোপাৰত যাব পাৰো। তেতিয়া মানে ধুনীয়াকে ৰাতি গলো ৰাতি। ৰাতি পালে,
অ' ৰাতিপুৱা পামগৈ চাই কৰি আকৌ সন্ধিয়া গুচি আহিব পাৰা যাব।
টো আমি। ত তেনেকে ধুনীয়াকে চালো চাই কৰি খোৱা বোৱা কৰি। আকৌ যদি এটা ৰাতি থাকিলে থাকা খোৱা সুবিধা আছে নহয়। বহুত সুবিধা উম বহুত সুবিধা আছে। চবত সেইটো সুবিধা থাকেই। সেইকাৰণে ধুনীয়াকে এটা ৰাতি থাকি থাকি পিছদিনা চাই তেতিয়া সেইদিনা আমি ৰাতি গুচি আহিম।
পৰ্যটনৰ স্থান হৈ গৈছে যে এতিয়া। চবতে সুবিধা বিলাক দিছেই আৰু।
তাকে চাব। চাব লাগে। সেইকাৰণে সেইবোৰ সুবিধা এতিয়া থকা খোৱা সুবিধা বোৰ চবতে দি আছে, যেতিয়া ধুনিয়াকে থাক
ধুনীয়া-ধুনীয়া আৰু এ মানে ভাগ-ভাগকে ঘৰ। ঘৰ বনাই বনাই ৰাখে। ছে থাকিব পাৰা।
তাকে যাব লাগিব ৰহ। এই সময়বোৰহে কিয় জানো মিলাব নোৱাৰা হয় যাওঁ।
অ' ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ টো ধুনীয়া।
ধুনীয়া-ধুনীয়া আমি গৈছিলো নহয় তাকে বহুত ধুনীয়া। সেনেকে সেই ডিব্ৰুগড় চালে অহ' ডিব্ৰুগড় চাই শিৱসাগৰ চাই অহ। তেনেকে চাব পাৰি। তেজ পুৰ, শিৱসাগৰ, ডিব্ৰুগড়। এবোৰ চাই ঢলা শদিয়া চাই গোটেইখিনি চাই কৰি গুচি আহি।
খোৱা বোৱা হ'ল নে নাই?
হল-হল এই খাই।
অ', মোক অ', জিৰণি লওঁ।
বাৰু ঠিক আছে তেনেহ'লে বাৰ আকৌ খবৰ ল'ম, দেই উম-উম।